হেল্ল' অঁ কি কৰি আছা?
এনেই আছো কি কৰিম, তুমি কি কৰি আছা।
অ সেই মইয়ো এনেই আছো ৰবা তোমাৰ। মানে এতিয়া শুইছো উঠিলো উঠি কিনে এতিয়া তোমাৰ এনেই আৰু ঘৰতে বহি আছো ৰবা এতিয়া কি কৰিবা আৰু বাকী পিছে তুমি। অ কি বুলি কয় অ বানপানীৰ যিটো সমস্যা সমস্যা সেই বানপানীৰ সমস্যাটো দেখিবলৈ পাইছে নে নাই এই গুৱাহাটীত
সেয়ে তাকে মই চাই আছিলোঁ ৰবা ইনষ্টাগ্ৰামত ৰিলত তাকে চাই আছিলোঁ। মালিগাঁও, চান্দমাৰি বাপ ৰে বাপ ইমান বানপানী এ সেইবোৰ নহয় দেচোন চবতে আৰু সৰু-সৰু গলিৰ পৰা আৰম্ভ কৰি তোমাৰ ডাঙৰ-ডাঙৰ যিবিলাক ৰাস্তা য'ত গা যান-বাহন চলে বেছিকে। সেইবোৰতো ইমান-ইমান পানী আৰু বৰষুণো দিছিল দিয়াচোন। এইটো বাৰু মানিব লাগিব কালি বৰষুণো বহুত ডাঙৰ দিছে ন গোটেই ৰাতিতো বৰষুণ দি আছে। ৰাতিপুৱালৈকে দিয়ে আছিল। বানপানীটো হবই এজাক বৰষুণতে যদি বানপানী হয় তোমাৰ ইমান ডাঙৰ বৰষুণ বৰষুণ দিছে বানপানী নহ'বনে বাৰু
তাকেহে তোমাৰ গুৱাহাটীৰ যি বানপানী কেতিয়া মানে তোমাৰ সমাধান হ'ব তাকেই ভাবি-ভাবি মানে পাৰ নাপাওঁ আৰু। মানে তোমাৰ ডাঙৰ-ডাঙৰ ইঞ্জিনিয়াৰো পাৰ্তা পোৱা নাই কিয় ইমান বানপানী হয় গুৱাহাটীত। মানে তোমাৰ বানপানী-বানপানী এনে বানপানী তোমাৰ ধৰি লোৱা এই যিটো অহা যোৱা কৰিব, নোৱাৰা বানপানী নাই সেনেকুৱা বানপানী হয় ধৰি লোৱা ধৰি লোৱা তোমাৰ ধৰি লোৱা তোমাৰ আঁঠুৰ তললৈকে আৰু ধৰি লোৱা বা ধৰি লোৱা আঁঠুৰ তলৰ ভিতৰত আৰু পানী হৈছে আৰু সেইটো বাৰু চহৰত হবই দিয়াচোন কাৰণ চহৰত যিহেতু ওলাই যোৱা কোনো সেই পথ নাথাকে বা তোমাৰ নলা-নৰ্দমাবোৰো তোমাৰ সেই থাকে ন মানে বহুত মানে অ লেতেৰা থাকে বা বহুত আৱৰ্জনা থাকে তোমাৰো সেইটো হ'ব কিন্তু তোমাৰ গোটেইখন গাড়ী তোমাৰ এল্ট গাড়ী গোটেই তোমাৰ ডুব যাব সেনেকুৱা ধৰণৰ পানী হৈ যানানে? তোমাৰ মানে গাড়ী, বাছ আহিব নোৱাৰা পানী হৈ তাকেই ভাবো আৰু কেতিয়া যে সমস্যাটো সমাধান হ'ব। হ'ব, এনেই আজি এই যিটো বানপানীৰ সমস্যা আছে গুৱাহাটীত এনে আজি এইটো - সমাপ্ত হ'ব তাকেই ভাবি থাকোঁ আৰু মাজে-মাজে মানে এনেকুৱা ভাৱ হয় আৰু মোৰ আৰু মানে এই বানপানীতটো সমস্যা কেইটা ঠিকেইে নহ'ব নেকি কেতিয়াও?
তুমিতো দুবাৰ কথা কৈছা গাড়ী কিন্তু মইতো অলপ আগতে চালো নেকি ক'ৰবাত উটি ভাহি যোৱাও দেখিছোঁ মানে ডাঙৰ ডাঙৰ গাড়ীবিলাক। ত কেনেকুৱা ধৰণৰ পানী আৰু এইটো তোমাৰ বৰ্তমান মানে গুৱাহাটীত বুলি নহয় দেই অসমতে হৈ আছে এইটো সমস্যা কাৰণ বৰষুণ চবতে হৈ আছে ন এতিয়া গুৱাহাটীৰ বানপানীতো অলপ কৃত্ৰিম কিন্তু প্ৰাকৃতিকভাৱে যিটো বানপানী হৈ আছে বেলেগ-বেলেগ ঠাইত তাৰ ফলতো বিভিন্ন ধৰণৰ সমস্যা হৈছে ন এতিয়া, মানুহৰ ঘৰ বাৰী ভাঙি গৈছে বা তোমাৰ ধৰা যিবিলাক গৰা-খহনীয়া যিবিলাক নদীৰ দাঁতি কাষৰীয়া অঞ্চল সেইবোৰতো জানাই গৰাখহনীয়াৰ ফলত মানে সেই মাটিবোৰ যাহ যায় নদীৰ বুকুত আৰু তোমাৰ এই গৰাখহনীয়াৰ কাৰণে আমাৰ যিখন তোমাৰ সংস্কৃতিৰ কেন্দ্ৰবিন্দু বুলি কয় মাজুলী, মাজুলীৰ যিটো মাটি কালি সেইটোতো ব বছৰি বছৰি কমি আহিছে ন, এ বহুত মানে সমস্যা দিয়া। বানপানীতটো কেৱল মানে এনেকুৱা নহয় যে মানুহৰ ক্ষতিসাধন কৰিছে কেৱল সেনেকুৱা নহয়, জীৱ জন্তুৰ বাসস্থানৰো ক্ষতি সাধন কৰিছে। লগতে মানুহক আৰ্থিকভাৱে দুৰ্বল কৰি দিয়ে। আৰু তোমাৰ যিবিলাক আমাৰ সংস্কৃতি সেই সংস্কৃ কৃতিবোৰ ক্ষেত্ৰতো অলপমান বৰ্তমান প্ৰত্যাহ্বান আনি আছে আৰু ক'বলৈ গ'লে।
একদম সঁচা কথা দিয়া, মানে এই য মাজুলীৰ কথাটো ক'লা ন মাজুলী কথাটো একদম সঁচা কথা। তাৰমানে তাতে তোমাৰ ধৰি লোৱা দিনক দিনে যিটো আৰুত আৰু বানপানী বাঢ়িছে ন ত বানপানী বঢ়াৰ ফলত কি হৈছে যেতিয়া আৰু মাটি কালি ন, সেই মাটি কালিতো জানাই তুমি। বানপানী হৈ থাকিলে মাটিতটো ক্ষয় যাব ন সো পকী নহয় নয় এতিয়া ক্ষয় নাযাব। ত মাটিটোতো গৰা খহনীয়া লৈ যাব। সেইকাৰণে যিটো তাতে প্ৰভাৱ পৰিছে আৰু মাটি চতি খহি যোৱা বা তোমাৰ যিটো তাৰে মাজুলীৰ যিটো মানুহৰ যিটো ভয় সেই ভয়টো দিন দিনে আৰু বাঢ়িছে। আৰু লগতে তোমাৰ কি বুলি কয় সেইটো। এই আমাৰ যিটো বানপানী সমস্যা আৰু সেই বানপানী সমস্যাটো অসমত বহু গুৰুতৰ ভাৱে মানে বহুত তে মানে প্ৰধান দিয়া, কাৰণ তোমাৰ গুৱাহাটী বুলি নহয় আৰু। প্ৰতিটো জেগাতে তুমি বানপানী দেখিবলে পাবা আৰু। মানে আৰু বেছিভাগ ক্ষেত্ৰতো বহুতে হয় এই ধৰি লওক নলবাৰীৰ কিছুমান জেগা আছে তাতেও তোমাৰ বানপানী হয়। এইবিলাক ওখ ওখ জেগা তথাপিও তাতে বানপানী হয়, আৰু এতিয়াটো উজনি অসমততো ক'বই নালাগে, উজনি অসমত ধেমাজি আ ধৰি লোৱাক শিৱসাগৰ বা এনেকুৱা ঠাইত কিন্তু বানপানীটো মানে বৰষুণ দিলে বা পাহাৰৰ পৰা এনেকে নামি আহি কিনেটো হ'বই দিয়াচোন। কাৰণ তোমাৰ ওচৰতে আমাৰ যিবিলাক উত্তৰ অ-অৰুণাচলৰ যিবিলাক অ নদী আছে বা তোমাৰ ধৰি লোৱা তাৰে পাহাৰৰ পৰা যিবিলাক পানী, সেইবিলাকো ইভাগে নামি আহে ন। ত' সেইবিলাক কথা আৰু মানে আৰু তোমাৰ কি বুলি কয় সেইটো। এই যিবিলাক আমাৰ ধৰি লোৱা অ আমাৰ যিটো বানপানীৰ যিটো পৰিমাণ, সেই পৰিমাণটো তোমাৰ আজিকালি বহুত ভয়াৱহ হৈ গৈছে আৰু। মানে তোমাৰ বানপানীৰ যিটো প্ৰচণ্ড তোমাৰ ঢৌ বা প্ৰচণ্ড যিটো সুত সেই সোঁতত টো কোন মানুহ বাচিব কোৱাচোন, মানে এ মই দেখিছিলো আৰু মই দুদিনমান আগতে এই আমাৰ যি আছে আৰু এই তোমাৰ চাগে সেইটো আমাৰ এই জীয়া ঢল যি আছে জীয়া ঢল। এই জীয়া ঢলৰ চাগে যিখন ব্ৰিজ আৰু য'ত তোমাৰ ট্ৰেইন টো অহা যোৱা কৰে আৰু, অ যিটো ব্ৰিজ ট্ৰেইনটো এনেই অহা যোৱা কৰিবৰ কাৰণে এইখন ব্ৰিজে ভাঙি গৈছে, এনেকুৱা ধৰণৰ বানপানী হৈছে আৰু মানে, ত' ভাবিছোৱা কিমান ধৰণৰ সুত কৰে আৰু বানপানী যে আমাক আৰু বস্তু বিলাক আৰু পুনৰ বনাব লাগে আমি বস্তু বিলাক আমি পুনৰ আৰু সেইবিলাক অ আ আৰু তাতে মেৰামতি কৰাত পইচা যাব, ত' সেনেকুৱা ধৰণৰ আৰু মানে যিটো আমাৰ প্ৰাকৃতিক দুৰ্যোগ আছে বানপানী হওঁক ভূমিকম্প হওক ভূমিচ হওঁক, বা অন্যান্য যিবিলাক আমাৰ প্ৰাকৃতিক দুৰ্যোগ সেই দুৰ্যোগবিলাক মানে অ', প্ৰকৃতিয়ে কৰে দিয়াচোন, কাৰণ প্ৰকৃতি আমি ইমান দিছো আৰু প্ৰকৃতি আমাক অলপ চলপ মানে নিয়েও আমাৰ কৰা বা প্ৰকৃতি আমাক অলপ চলপ যিটো কয় ন শাস্তি দিয়া শাস্তিও দিয়েটো মই ভাবো এইটো প্ৰকৃতিৰে এটা লীলা সেইটো আমি ধৰি ৰাখিব নোৱাৰো, কিন্তু তোমাৰ যিটো আমি গুৱাহাটীৰ বানপানী, সেই গুৱাহাটীৰ বানপানীতোটো আমাৰ নিজৰ হাতত আছে ন। ত' কোনো ঠাইততো এজাক সৰু বৰষুণ দিলে বানপানী নহয় ন, কিন্তু গুৱাহাটীতটো হৈ যায় ন সেই বানপানীতো। ত' সেইটো আমি কেনেকে কমাব লাগে, সেইটোহে আমি ভাবিব লাগে বেছিকে আৰু। মানে ধৰি লোৱা বানপানীৰ যিটো সোত আৰু একদম বেয়া সোত হৈ যায় আৰু গুৱাহাটীতে মানে এনেকুৱা নদীহেন হৈ যায় আৰু। মানুহে নাওৰেও অহা যোৱা কৰিব লাগে, মানুহে যিবিলাক ব'ট আছে সেই ব'টৰ দ্বাৰা অহা যোৱা কৰিব লাগে। ত' সেনেকুৱা ধৰণৰ যিবিলাক সমস্যা সেই সমস্যা বিলাকে বহুত দেখা দিয়ে আৰু মই ভাবো আমি যিমান পাৰো এই যিবিলাক তোমাৰ বানপানীৰ যিবিলাক আমাৰ য'ত অ ধৰি ওলোৱা পানীটো যোৱাৰ যিটো সুবিধা আছে, পানীটো যোৱাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো ভাল নহয়, সেইকাৰণে চাগে বানপানী হয়। আৰু লগতে আমাৰ যিটো ভঁৰালো নদীটো যে আছে ভঁৰলো নদীটো এই ভৰলো নদীটো ক'তনো পানীছোন তোমাৰ ইমান মান বোকা আৰু বা তোমাৰ ইমান লেট তেৰা আৱৰ্জনা মানে তুমি দেখিবাই চাগে কি ক'লা-ক'লা হৈ যায় থাকে আৰু মানে তাতে তোমাৰ অ', মানে তোমাক পানী তাৰে খোৱাটোতো বেলেগ কথা, তাৰে পানী তোমাৰ লাৰিলেও বেমাৰ হৈ যাব এনেক কুৱা ধৰণৰ বেমাৰ মানে পানীৰ যিটো উভে আৰু সেইটো হৈ যাব আৰু। ত' এইবিলাক যিবিলাক বস্তু, এই বস্তুবিলাক যেতিয়া তোমাৰ ধৰি লোৱা আমি অ সমাধান কৰিব নোৱাৰো, বা এইবিলাক বস্তু যেতিয়া আমি সমাধান কৰিবলৈ চেষ্টা নকৰো, তেতিয়া আমি যিমানে মানে চেষ্টা নকৰো কিয় বানপানী সদায় মানে আমাৰ যিটো মানে কি বুলি কয় আমাৰ যিখন দেশ বা আমাৰ যিখন অ কিছুমান ঠাই আছে ন, ঠায়ে- ঠায়ে বেছিকে বানপানী হয়, সেইবিলাকত হৈয়ে থাকিব। বাকী তোমাৰ আমি ক'বলৈ গ'লে আৰু অ', প্ৰাকৃতিক দুৰ্যোগৰ কথা এই যিবিলাক আমাৰ বিছ আছে, বা তোমাৰ ভূমিকম্প আছে। এই ভূমিস্খলনৰ কথাই ক'লো এতিয়া মই এই ভূমিস্খলনৰ যিটো তোমাৰ উৎপাত ন' ভূমিস্খলনৰ মানে পাহাৰেয়া অঞ্চল তোমাৰ খহী পৰি যায় ন'। তোমালোকৰ এতিয়া চাগে তোমালোকৰ পাহাৰত থাকা ন' ত'যেতিয়া বেছি বৰষুণ নিব তেতিয়া তোমালোকৰো পাহাৰৰ অংশটো মানে খহি যাব ন। ত' এনেকুৱা ধৰণৰ কথা আৰু মানে ধৰি লোৱা পাহাৰৰ মানে ধৰি লোৱা আমি যিমানে তোমাৰ গছ গছনি কাটিম বা যিমানে তোমাৰ পাহাৰৰ থাপ কাটি কিনে খেতি কৰা হয় ন, বহুত মানে আৰু জংঘল বিলাক পুৰি দিয়া হয় এইবিলাক কৰা হয় ত'এই ম সী বিলাক আমি যিমানে তোমাৰ আমাৰ অ, কৰা হাৰ বঢ়িব সিমানে তোমাৰ আমাৰ যিবিলাক প্ৰাকৃতিক যিবিলাক আমি শাস্তি দিব আৰু প্ৰকৃতিয়ে সেইটো তোমাৰ দিনক দিনে বাঢ়ি যাব কাৰণ এতিয়া চোৱা কিমান আমাক শাস্তি দিছে আৰু প্ৰকৃতিয়ে। ক'বলৈ গ'লে আমাক -আমাক দিছেও আমাক ভাল -ভাল বস্তু দিছে আমাৰ পৰা সকলোবোৰ লৈ গৈছে। এই তুমি অৰুণাচলত দেখিবা তোমাৰ গোটেই ঘৰ বাৰী একেবাৰে উটুৱাই লৈ গৈছে বানপানীতে। ত' সেনেকুৱা ধৰণৰ আৰু মানে তাতে জোনহোপা মানুহো আছিল সেইও লৈ গৈছে ঘৰ বাৰীটো লৈ গৈছে তোমাৰ ক'ব কি ডাঙৰ -ডাঙৰ মানুহৰ সপোনৰ ঘৰ বিলাকো তোমাৰ নোহোৱা কৰি পেলাইছে। ত' সেইবিলাক কথা আৰু মানে তোমাৰ বানপানীৰ যিটো সমস্যা ন' সেই বানপানীৰ সমস্যা টো বহুতেই হ'ব বাকী কোৱাচোন তুমি অলপ তুমি ভূমিস্খলনৰ কথা কোৱা অলপ?
তে তুমি ক'লাই ইমান খিনি কথা কলাই মই নোঁ কি ক'ম বাৰু এইবোৰ সমস্যা হৈ থাকে আৰু বান পানী হওক ভূমস্খলন হওক সেইবিলাক আৰু প্ৰাকৃতিক দুৰ্যোগে। ত'এইবিলাকতো হৈয়ে থাকিব ন' কাৰণ প্ৰকৃতিৰ যিটো ৰূপ প্ৰকৃতিৰ ৰূপটো ভয়াৱহ হৈ যায় আছে দিনক দিনে এতিয়া মই নিজে তোমাৰ আমি যিখিনি ঠাইত থাকো সেইখিনিত এ দুয়ে মই শুনামতে আৰু দুই হেজাৰ আৰু মোৰ যেতিয়া বেমাৰ হৈছিল আৰু দুই হেজাৰ সাত নে আঠ চনত তেতিয়া বানপানী হৈছিল মানে এতিয়াতো মানে বানপানী মই দেখাই নাছিলো ত' মানে কি হৈছে তোমাৰ বানপানী দেখা নাই -দেখা নাই যোৱা বছৰ ইমান বানপানী আমাৰ এইটো ঠাইত হৈছে প্ৰথমবাৰ ইমান কমেও সোতৰ ওঠৰ বছৰৰ মূৰত প্ৰথমবাৰৰ কাৰণে ইমান বানপানী ত' সেইবোৰ দেখি- মানে বুজিব পাৰা যায় যিটো প্ৰকৃতিৰ ৰূপ সেইটো কোনেও ধৰা আহ, মানে ভাবিব নোৱাৰাকৈ হৈ যায় আৰু। কেতিয়া কি হৈ যায় কোনেও ধৰিব নোৱাৰে সেনেকুৱা ধৰণৰ কথা আৰু কবলৈ গ'লে। বাকী মানে পৰিৱেশৰ কথা কবলৈ গলেতো আহ, মানে কি কয় পৰিৱেশৰ ক'ব কথা ক'ব গলে বহুত বস্তু টোৱে আছে এনেকুৱা নহয় যে প্ৰাকৃতিক দুৰ্যোগ কেৱল মানুহে সৃষ্টি কৰে বা পৰিৱেশৰ আছে কিন্তু দুটা কেতিয়াবা হয়তো মানুহে সৃষ্টি কৰা পৰিৱেশৰ দুটা মিলি কিনে আৰু বেছি ভয়ংকৰ হৈ যায়। ত'সেনেকুৱা ধৰণৰ কথা আৰু বাকী কি কয় এইটো ব বানপানীৰ কথা ক'বলৈ গলে ধৰা বহুত আছে কিন্তু মোৰ এটা কথা মনত পৰে আৰু মই যোৱা বছৰ তোমাৰ হেৰিত আছিল আৰু আমাৰ মাহীত হতৰ ঘৰত গৈছিলো আৰু ত' মাহীঁতৰ যিটো ঘৰ তোমাৰ যিটো সাতত্ৰিছ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথ আছে ন'সেইটোৰ একদম ওচৰতে আৰু ৰাস্তাৰ কাষতে কিন্তু আমাৰ মাহীঁহতৰ ঘৰলৈকে বানপানী হৈছিল। ত' ভাবা মানে ৰাস্তাৰ দাঁতিকাখৰীয়া অঞ্চলতো যদি মানুহ সুৰক্ষিত নহয় তাকো মাহীঁহতৰ ঘৰ এনেকুৱা নহয় যে নদীৰ ওচৰত নদীখনো বহুত দূৰত যিখন আমাৰ পাক পাগলদিয়া নদী আছিল তাতে পাগলদিয়া নদীখনো বহুত দূৰত। কিন্তু সেই নদীখন ইমান দূৰত থকা স্বত্ত্বেও মানে গোটেই অঞ্চলবোৰ ডুবি গৈছিল। যিবিলাক আহ মেইন ৰাস্তাৰ ওচৰ পাজৰীয়া অঞ্চল গোটেইবোৰ ডুবি গৈছিল। ত' সি মানে ধৰিব নোৱাৰি বানপানীৰ সমস্যাটো কেতিয়া বৃদ দ্ধি হয় কেতিয়া কমি যায় কোনেও ধৰিব নোৱাৰে। মানে এনেকোৱা নহয় যে তুমি আহ আগ ৰাতি ধৰা বৰষুণ দিছে পিছ ৰাতি- তুমি কিবা কৰিব পাৰিবা। সেনেকোৱা নহয় এ বাকী হ'ব দিয়া এতিয়া নহলে ৰাখিছো এতিয়া পিছত কেতিয়াবা এই বিষয়ে কথা পাতিম।
অ, হ'ব দিয়া- হ'ব দিয়া তে।